শুনিছা, অঁ' কি খবৰ তোমাৰ ভাল নে?
হা' মোৰ খবৰ ভালেই।
আচ্ছা-আচ্ছা' পিচে না মোৰো খবৰ ভাল। কব এতিয়া, পিছে তোমাৰ তো ছামাৰ ভেকেশ্বন ষ্টাৰ্ট হৈ গ'ল।
হয় হয়, চামাৰ ভেক্যন ষ্টাৰ্ট হৈ গৈছে।
আচ্ছা-আচ্ছা' এতিয়া কি কৰি আছা বৰ্তমান ঘৰত?
এতিয়া মানে ঘৰত এনেই আছো আৰু মানে এতিয়া মানে চামাৰ ভেকেচনৰ মানে- আহ' ফাষ্ট টাইম ডেইজ গৈছে হে চ' মানে- অঁ, মানে বৰ্তমানলৈকেতো মানে ইমান একো মানে প্লেন স্লেন বনোৱা হোৱা নাই। বা বেলেগ কিবা কৰা হোৱা নাই হয়, জাষ্ট-
স্কুলৰ যোনবিলাক কাম থাকে আৰু মানে প্ৰজেক্টছ দিয়া হয় ন' এচাইনমেন প্ৰজেক্ট।
উম উম। পিছে লৈ আহে মানে আচ্ছা' সেইবিলাক কৰি আছা ন। আচ্ছা' পিছে ক'ব গ'লে মানে অ' চামাৰ- ভিকেচন তোমাৰ মানে বেছি দিন হোৱা নাই দিয়া দিছেহে মানে মাত্ৰ। আচ্ছা' কেইটাৰিখৰ পৰা দিলে, কেইটাৰিখৰ পৰা দিলে?
আমাৰ ফাৰ্ষ্ট জুলাইৰ পৰা দিয়া হৈছিলে।
ৰ্ফাষ্ট জুলাই হয় নেকি, আচ্ছা' ঠিকে আছে দহদিন অহ- পিছে তোমাৰ আগষ্টলৈকে চাগে।
অহ' হয়, আগষ্টৰ ফাৰ্ষ্টৰপৰা স্কুল খুলিব।
হয় নেকি, আচ্ছা' পিছে আকৌ বোলে এচাইনমেন্ট কৰিছা নে?
অঁ, মানে এচাইনমেন্ট বিলাক মই এতিয়ালৈকে মানে কৰা হোৱা নাই মানে কি হৈছে- মানে- এাচাইনমেণ্ট বিলাকত এক্সুৱেলি মানে বহুতখিনি মানে নলেজ লাগিব মানে গোটেইখিনি মানে পঢ়িব লাগিব। সেইটো প্ৰথমতে বুজিব লাগিব তাৰে- পিছত কৰা হ'ব লাগিব ন' সেইটো কাৰণে মানে- মই মানে প্ৰথমতে যোনবিলাক আমাৰ মানে প্ৰজেক্ট আছে- সেই প্ৰজেক্টচ বিলাক মানে মই এতিয়া কৰি আছোঁ, কাৰন মানে কি হয়- অঁ মানে প্ৰজেক্টগীতাত মানে অঁ, অকমান মানে- কালাৰফুল বনাব লাগে অকমান টাইম-টাইম কনজিউমিং হয় মানে বহুত বস্তু বহুত- পইণ্টছ এড কৰিব লাগে। চও' সেইটো কাৰণে মানে মই এতিয়া প্ৰজেক্ট বিলাকত অকমান মানে বেছিকে ধ্যানটো দি আছোঁ। আৰু প্ৰজেক্টচৰ পিছত মানে- আছিংমেণ্ট মানে অকণমান মানে নলেজটো মই লগে লগে মই গেইন কৰি গৈ আছো মানে। আমাক যোনটো টপিক দিয়া গৈছে ইন ডিফাৰেন্ট- জেক্স সেইবিলাকত- মানে তাৰে জ্ঞানটো মই লৈ আছো যেন মানে মই যেতিয়াই- এচাইনমেন্ট সমূহ কৰিবলৈ বহু মোৰ যেন একো ভুল নহয়।
উম, আচ্ছা' ঠিকে আছে দিয়া, আচ্ছা' পিছে- ক'ব গ'লে মানে এছাইনমেন্ট বিলাক ক'ব গ'লে মাৰ্কসো থাকেতো। তোমাৰ ভাল হ'ব ক'ব লাগে মাৰ্কশৰ কাৰণে মানে অ' ভালো হ'ব লাগিব ভালকে কৰিব লাগিব। মাৰ্কচ থাকেটো টেন মাৰ্কচকে থাকে চাগে ন' টে-
হয় হয়, হয় হয়, দচ দচ কে থাকে মানে চব চাবজেক্টৰ এচাইনমেণ্টৰ- প্ৰজেক্টবিলাক-
অ আচ্ছা আচ্ছা আচ্ছা ঠিকে আছে বাৰু কি কম মানে বৰ্তমান মানে ক'ব গ'লে ক'তো তুমি মানে সেনেকে যোৱা নাই ন মানে ক'ব গ'লে ঘৰতে আছা
ঘৰতে আছো হয়
আচ্ছা ঠিকে আছে দিয়া বাৰু কি কয় মানে চামাৰ ভেকেশচনত মানে কিবা মানে কিবা মানে এ মানে ডেইলি লাইফত কিবা চেঞ্জ হৈছে নে যেনেকে ৰাতিপুৱা অ অলপমান মানে স্কুলত মানে স্কুল থাকিল ক'ব গ'লে অলপমান বেলেগ থাকে ক'ব গ'লে এতিয়া স্কুল যাব লাগে স্কুলৰ পৰা আকৌ আহিকিনে টিউছন যাবা লাগে মানে আগতকে কিবা চেঞ্জ হৈছে নে ক'ব গ'লে ৰেষ্ট পাই আছা চাগে এতিয়া অলপমান হলেও
মানে অ মানে এইটোয়ে মানে চামাৰ ভেকেচনৰ যোনটো মানে মেইন থিক থাকে এজন ষ্টুডেন্ট লাইফত যে ষ্টুডেন্টজন ৰেষ্ট পায় এন অল চ' সেইয়াই হৈছে মানে আমাৰ যেনেকে এতিয়া উম লাইক তোমাৰ আহ এনেই যদি আমাৰ নৰ্মেল ডিজ হয় যদি আমি যাব লাগে তেতিয়াহ'লে ৰাতিপুৱা সোনকালে উ উঠিব লাগে
আচ্ছা অ স্কুলত যাব
মানে হয়
অ
সেই তেনেকে কৰিব লাগে এতিয়া বৰ্তমান যিহেতু গৰমৰ বনন্ধ চলি আছে এই গৰমৰ বন্ধত মানে আমাৰ মোৰ ৰাতিপুৱা ইমান জল্দিও থ নহ হয় কাৰণ তো মানে একো কাম নাই ন মানে বৰ্ত বৰ্তমান ঘৰতে আছো যিহেতু
আচ্ছা আচ্ছা ঠিকে আছে অ ৰেষ্ট লব লাগে কাৰণ যিমান কৰা যায় অ বেলেগ নহলেবা স্কুল থাকিলেতো ক'ব গ'লে মানে তোমাৰ ৰেষ্ট পোৱা নাযায় টিউছন বা ক'ব গ'লে তেনেকুৱা স্কুলৰ পৰা ৰাতিপুৱা উঠা যায় হম পিছে হয় বাৰু ঠিকে আছে কিন্তু মানে ক'ব গ'লে ফ্ৰেণ্ডৰ লগত একো প্লেন কৰা নাই মানে
ফ্ৰেণ্ডছৰ লগত তুমি বোলো একো প্লেন কৰা নাই এতিয়ালৈ
নাই মানে ফ্ৰেণ্ডছৰ লগত মানে প্লেনিংটো এতিয়ালৈকে মানে কৰা হোৱা নাই কাৰণ মানে আমি অকমান মানে অ মানে একদম মানে লাষ্ট মমেন্টত মানে আমি মানে প্লেন বিলাক কৰো আৰু মানে আমাৰ ফ্ৰেণ্ড গ্ৰুপটো যোনটো হয় আমি মানে প্ৰত্যেক বছৰে এনেকে যদি কিবা যদি আমি প্লেনিং কৰো তেতিয়াহ'লে মানে লাষ্টৰ ফালে কৰো কাৰণ কিয় আমি গোটেইনটো চামাৰভেকেশোনটো অকমান নিজকে টাইম দি কেনে আকৌ আমি সেইটো লাইফ ষ্টাইললৈকে আহিবৰ কাৰণে মানে অকমান মানে হেৰি হওঁ আৰু
আচ্ছা বুজিছো বুজিছো পিছে পিছে হা হা ঠিকে আছে হয় কোৱা কোৱা কোৱা
আৰু মানে প্লেনিং যদি কৰাও হ'ব মানে একদম মানে লাষ্ট টেনজত আমি এনেই এটা দুটা মানে আমি প্লেন কৰিম বা বৰ্তমান যদি কিবা ভাল মুভিজ আছে বা কিবা আছে সেনেকা আমি চিনেমা চাব যাম বা সেইবিলাকৰ প্লেনিঙৰ লগতে আৰু নাইবা টাইম স্পেণ্ড কৰি কেনে, গেমছ খেলি সেইবিলাক।
অ'! আচ্ছা, আচ্ছা, ঠিকে আছে। পিছে তুমি মানে, ক'ব গ'লে, এতিয়া ঘৰত কি কৰি আছা, এনে ক'ব গ'লে? মানে, দিনৰ দিনটো মানে, কেনেকে কটোৱা অলপ কোৱাচোন?
মানে, মই গোটেই দিনটো মানে, মই গোটেই দিনটোত মই, অকমান টাইম হ'লেও মানে, অকমান মানে, সেই টাইম খিনি মানে, অব্যৱহাৰ নকৰি, অকমান মানে, প্ৰডাক্টিভ হ'বৰ কাৰণেও মই ট্ৰাই কৰি আছোঁ। নহ'লে গোটেই চামাৰ ভেকেচনটো যিহেতু, গোটেই গৰমৰ বন্ধটো নহ'লে, মানে ব্যয় হ'ব। হেল্ল'? আৰু আমাৰ যিহেতু, পৰীক্ষাও বেছি দিন নাই। চামাৰ ভেকেচনৰ পিছতে, আকৌ আৰম্ভ হৈ যাব, আমাৰ পৰীক্ষা।
অ' অ' বাৰু অ'! সেইটো তোমাৰ কি কয়! এক্সাম আহি যাব ন' হাফ ইয়েৰলি এক্সাম।
হয়, হয়, হয়! সেইটো কাৰণে মানে, এই গৰমৰ বন্ধৰ দিনকেইটাত ৰাতিপুৱা, ৰাতিপুৱাৰ আঁ কাম খিনি শেষ কৰি কেনে, মই অকমান, কি কয়! প্ৰজেক্সত ধ্যান দিওঁ। আৰু অকমান মই, অকমান নলেজ লওঁ। অকমান মই জ্ঞান মানে, যোনবিলাক এচাইনমেন্টৰ কাৰণে, দৰকাৰ বা আমাৰ সেৰি কাৰণে, প্ৰজেক্টৰ কাৰণে, দৰকাৰ। সেইবিলাকত, মই ৰাতিপুৱা মই মানে, সময়টো মই মানে, বেছিভাগ মই, ৰাতিপুৱাতো মই, এনেকে কটাও।
আচ্ছা, ঠিকে আছে বাৰু। পিছে এনে মানে, ক'ব গ'লে এ, ইভিনিং-চিভিনিং ক'ৰবাত, ওলাই-চোলাই যোৱা নাই, ক'ৰবাত?
ইভিনিং মানে, ইভিনিং যিহেতু, এতিয়া ঘৰত বহি- বহি কেনে, একো মানে, অ'! মানে, স্বাস্থ্যৰ একো সেৰিও হোৱা নাই। এনেই ঘৰতে ব বহি আছোঁ। সেইটো কাৰণে মানে, এই ইভিনিং এনেইও, অকণমান খোজকাঢ়িব যোৱা বা কিবা কৰা! সেই, তেনেকে যোৱা হয়। আৰু তাৰ পিছত, আহি কেনে মানে, অকমান পঢ়োঁ যিহেতু, পৰীক্ষাৰ কাৰণেও আৰু দিন নহ'ব। সেইটো কাৰণে মানে, বৰ্তমানৰ মানে, অকমান-অকমানকে পঢ়াৰ আৰম্ভ
আচ্ছা! ঠিকে আছে, ভালে কৰিছা! যিমান যি নহওঁক কিয়, চামাৰ ভেকেচনটো ইউটেলাইজ কৰিব লাগিব, যিহেতু তুমি পাইছা। পঢ়ি কেনেও, খেলা-ধূলা কৰি কেনেও, ঘূৰা-ফুৰা কৰি কেনেও, চব পিনে, কাৰণ তুমি,
হয়! নিজক কে অকমান, উম! ৰেষ্ট দি কেনেও মানে, গোটেই খিনি আমি মিলাই কেনে, গ'লে ভাল হয় আৰু।
হয়। কাৰণ, ক'ব গ'লে, তুমি নৰ্মেল, যেতিয়া স্কুল খুলিব তোমাৰ, গৰম বন্ধ খতম হ'ব। তেতিয়াতো, তোমাৰ ক'ব গ'লে, ইমান এটা টাইম নাপাবা ন' আৰু পঢ়া প্ৰেছাৰো থাকিব। এতিয়া, যিহেতু ডাঙৰ ক্লাছ পাইছা, এতিয়া পঢ়াৰ প্ৰেছাৰো থাকিব, সেনেকুৱা হৈ যায়।
হয়, হয়!
এনেকুৱা, ইউটিলাইজ কৰা বস্তুবিলাক। এনেকুৱা! আৰু পিছে ক'ব গ'লে মানে, ঘৰত এনে তুমি, এনে, মুভি-চুভি এইবিলাক, চোৱা নে নাই? মানে, ক'ব গ'লে ঘৰত। থাকি কেনে, চিৰিজ বা মুভি সেনেকুৱা।
হয়! মানে, এনেকা চিৰিজ বা মুভি বিলাক মানে, ম'ষ্টলি যোনটো আফটাৰনুন টাইপ হয় মানে - অ অ পোষ্ট লাঞ্চ আমি যেতিয়া - দি দিনৰ ভাত খোৱাৰ পিছৰ যোনখিনি সময় হয় বা ৰাতি শোৱাৰ - আগত সেইখিনিত মানে মই এনেকে অকমান মানে ফোনটোত যেনেকে - তোমাৰ অকণমান এখন মুভি - হ'ল এখন চিনেমাই হ'ল - যোনখন মানে মই চাবৰ কাৰণে মানে ৰখ - খি আছিলো বাট বিজি চে চেডিউলৰ কাৰণে ধৰা চোৱা নহ'লে -
আচ্ছা বুজিছো।
সেইবিলাক চাওঁ বা অকমান কাৰণ কিয় মানে - মাইণ্ডটো অকমান মানে ফ্ৰেছ হয় কাৰণ কিয় আমি বত - বৰ্তমান এই গৰমৰ বন্ধ দিনকেইটাত আমি আমাৰ বডিটোক ৰেষ্ট দিবলৈ মাইণ্ডটোক - ফ্ৰেচ কৰিবলে আমি আমাৰ মানে ভাল পোৱা কাম বিলাক কৰিবলে - মানে হেৰি আৰু মই নিজে মানে এনেকৈ মানে চিনেমা- চাইকিনে মানে ভাল পাওঁ আৰু।
আচ্ছা, যি জ্যোতিকা আছে একে গলতে, হা অ আমাৰ চিনেমা কব গ'লে কাৰণ অ বহুত চিনেমা বিলাক চালেও বহুত - মানে ক'ব গ'লে ল'ৰা-ছোৱালীয়ে মানে - অ মানে উৎসাহ এটা পায়, ক'ব গলে কিবা এটা মানে মটিভেশ্যন এটা পায়।
হয় হয়। আৰু মানে অ চিনেমাৰ মানে যেনেকে ভাগ থাকে ন মানে কোনোবা - অ কিছুমান আমাৰ পঢ়াৰ কাৰণেও মানে এটা মানে নতুন - জীৱনী দিয়ে, সেনেকে মই মই - সকলোতকে মই বেছি ভাল পাও চিনেমা বিলাক জো জোন বিলাক ডাঙৰ ডাঙৰ ব্যক্তি- তিৰ হেৰিত বনোৱা হয়।
অ অ মানে গম পাইছো মানে লাইফত বনোৱা হয় আৰু লাইফ - হৈ গ'ল, অ অ গম পাইছো। মানে আচ্ছা আচ্ছা আৰু পিছে তুমি মানে কিতাপ পঢ়ি ভাল পোৱা নে নাই পিছে?
হয় মই কিতাপ পঢ়ি কেনেও মই ইমান এটা বেয়া নাপাও বাৰু। কিন্তু মই ইমান এটা মই মানে ভালো নাপাওঁ কাৰণ কিয় -
আচ্ছা।
মই মানে অকমান, অ হয় হয় হয় মই মানে অক- অকণমান ডিজিটেল ভি ভিজুৱেলছৰ ওপৰত -
আচ্ছা ঠিকেই আছে, কাৰণ এতিয়া ডিজিটেল জীৱন হৈ গৈছেতো। এতিয়া এতিয়া কাৰণ আজিকালি নৱপ্ৰজন্মই ইমান এটা কি কয় - কিতাপ চিতাপৰ ওপৰত ধ্যান নিদিয়ে, চব মানে ডিজিটেলি বস্তু - টো বিলাক চাই আৰু, হয় নহয় এতিয়া ক'ব গ'লে চব এতিয়া মানে -
আগবাঢ়ি গৈছেতো এডভানঞ্চ হৈ গৈছে বস্তুবিলাক সেইটো আৰু দিয়া পিছে - তেতিয়া হ'লে, ঠিক আছে দিয়া তেতিয়া হ'লে।